হেল্ল'
আহ! কি কৰিছা?
এ শুই আছো।
অ'। অ'।
তুমি?
গা- চা। ময়ো শুই আছো। গা -চা ভাল নহয় নেকি?
অ'
বাকী খবৰ -খাতি, মই আছো দিয়া। তোমাৰ ভালনে?
ভালে। ভালে।
অ'হ। মাহঁতৰ?
মাহঁতৰ ভালে বাৰু চবৰে। তহঁতৰ মাহঁতৰ?
আমাৰো ভালেই।
অহ।
খানা পিনা কৰিলা?
অহ। খালো। খালো।
অহ। অহ। ময়ো খালো দিয়া।
অহ।
অহ। বাকী কোৱা আৰু কি? অ অ, অ কি ক'ম বুলি ভাবিলো, পাহৰিয়ে থাকিলো নহয়।
অহ।
উম। অহ। দাদা- বাহঁত কি কৰিছে?
আছে। আছে। শুই আছে চব।
অহ। অহ। তুমিহে ঘৰৰ পহৰা দি আছা নেকি?
উম। উম। পহৰা দি আছো। অ' চুৰ আহিব পাৰে না!
চুৰ আহিব পাৰে। অ' সেইকাৰণে পহৰা দি থাকা আৰু ৰাতিদাল। দিনত শুবা। ৰাতি পহৰা দিবা।
উম। তুমিও কি পহৰা দি আছা নে কি?
ময়ো পহৰাই দি আছো। আমাৰ ঘৰখন যদি কোনোবাই উঠাই নিয়ে, ক'ত থাকিম আমি!
এহ। সেইটো হয় বাৰু।
হুহ। সেইটো কাৰণে পহৰা দি আছোঁ।
অ'হ। ঘৰখনো উঠাই লৈ যাব পাৰে ন?
ঘৰখনো উঠাই নিব পাৰে। কি ঠিক, আজিকালি চোৰৰ মাথা
অহ। আজিয়ে শুনিছো কিন্তু দেই। ঘৰ উঠাই নিব পাৰে বুলি।
নিবও পাৰে। টেকন'লজিয়া আহি গৈছে যে।
উম। উম।
বাকী ক'বাত যোৱা -চোৱা প্লেন বনাইছা নেকি? এতিয়া মানে গৰম বন্ধ দিছে, চবৰে ন।
অ'হ। বনাইছো বাৰু। বনাইছো-বনাইছো। ভালুকপুং যাম বুলি ভাবিছো।
ভালুকপুং যাবা নেকি?
উম। যাবা নেকি তুমিও?
ময়ো যাম বুলি ভাবি আছোঁ।
অ'হ। কণ্টেক্ট কৰিম গ'লে মানে-মানে। যা-যোৱা যদি কণ্টেক্ট কৰি আছো।
অ'হ। অ'। যাম। তোমালোকেতো গ্ৰুপ খুলিছা চাগে ন' গ্ৰুপত এড কৰি দিবা একেলগে ডিছকাছ কৰি ল'ম।
অ', অ', অ', তোমাৰ লগৰ কেইজনী কবা
মোৰ লগৰ চগৰ নাই মই অকলেই যাম।
অ', অ', আমি মানে তোমাৰ দহ তাৰিখ মানে যাম।
দহ তাৰিখ মানে যাবা নেকি?
অ', নতুবা মোৰ লগৰ আছিলে ছোৱালীৰ লগৰ সিহঁতক লৈ যাম ন'।
অ', ছোৱালী ল'ৰা চব মিক্স হৈ যাম আকৌ ভাল লাগিব তেতিয়া। এনেই হেৰি দহ তাৰিখ মানে যাবা ন', সাত তাৰিখ মানে আমি মন্দিৰত গৈ আহোগে ব'লা।
অ', ক'ত মন্দিৰটো ক'ত আছে মানে?
মন্দিৰটো আমি হেৰি মন্দিৰত যাম মৃত্যুঞ্জয় মন্দিৰ।
অ', ফোন মানে কণ্টেক্ট কৰিম বা যোনদিনাখন যোৱা।
অ', মানে এতিয়া আমি মন্দিৰত যাম হা, হেৰি সাত তাৰিখে যাম।
অ',
ত' ছয় তাৰিখ মানে, মানে আমি চবে গৈ পেলাই পূজাৰ বস্তু বিলাক ইয়াৰ পৰাই ছয় তাৰিখে নহয় সাত তাৰিখে নিব লাগিব ছয় তাৰিখে যদি আনি থওঁ সেইটো বাাহি হৈ যাব ন'।
উম, উম,।
ত' আমি সাত তাৰিখে একেবাৰে দোকানৰ পৰা লৈ গুচি যামগে।
অ', পাৰি বাৰু।
উম, এ আমি হেৰি গাড়ী এখন ভাড়া কৰিম ন' কাৰ চাৰ এখন? উম, কিন্তু মই মানে কাৰত উঠিব নোৱাৰো।
অ', বমি হয় নেকি?
বমি হয় অ'।
অ', ঠিকে আছে।
হেৰি নগাঁওলৈকে অটত যা অ', নগাঁওলৈকে অটত যাব পাৰিম নে?
অতত
অ'?
পাৰি, পাৰি। নাই বা, বা, বাছত যাওঁ বাছত।
মই বাছতো নোৱাৰো, কিন্তু পাৰিম হ'লেও এডজাষ্ট কৰি যাম আৰু।
অ'।
যদি ধেৰ মানুহ উলাও দেন বাছ এখন বুক কৰিম, যদি কম মানুহ উলাওঁ তেনেহ'লে কাৰতে যাম দিয়া এডজাষ্ট কৰি কৰি।
অ', অ', অ', কণ্টেক্ট কৰিবা পিছত।
অ', মই তোমাক পিছত মানে সেইটোৰো তোমালোকৰ গ্ৰুপতোতেই মোক এড কৰিবা নহয় তাতে কথা পাতি ল'ম, কোন কোন যায় কোন কোন নাযায়।
অ', অ'।
মানে মন্দিৰ-চন্দিৰ গৈ থাকিব লাগে জানা, ভাল লাগে মন-চন। এনে তুমি আগতে গৈছা জানো, আহ, গৈছা নেকি মৃত্যঞ্জয় ম উম, এই মৃ মৃত্যৃঞ্জয় মন্দিৰ?
অ', নেটৱৰ্কডাল প্ৰব্লেম দিছে তোমাৰ। উম। এইবাৰ ফাৰ্ষ্ট এনে চবৰে ন', ময়ো যোৱা নাই আগতে।
অ'।
হেল্ল'
অ', কোৱা আৰু।
অ', কোৱা তুমি আৰু।
পিছে ভাত পানী খোৱা হ'ল বাৰু, খোৱা।
অ', ভাত পানী খালো, অথনিতে মই বাৰু, তুমি? মই হেৰি খালো আহ, এই কঠাল যে কঠালৰ বাকলি যে বনাইছিল।
কঠালৰ বাকলি?
অ', কঠালৰ বাকলিওটো বনায় ইমান ধুনীয়া লাগে মাংস, মাংস খাই লাগে।
অ', অ' অ', কেচা কেচা কঠালটো নেকি?
অ', কেঁচা কঠালৰ বাকলিটো।
নাজানো দেই।
খাই খাই, ভাল লাগে, হেৰি মাংস নিচিনাকে একেবাৰে বৰমাই বনাইছিল, ডাঙৰ বৰমাই আমাৰ। আনিলো, খালো, মজা লাগিলে খাই, তোমালোকৰ কি বনালে?
মই মানে আজি আমাৰ মানে নামঘৰ গৈছিলোঁ মই, মানে নামঘৰত মানে আজি আমাৰ পিকনিক এটা আছিল।
অ', অ' নামঘৰ গৈছিলা নেকি?
অ', তাতে খাই আহিলো।
অ', মই শুনিছিলো সেইদিনাখন তোমালোকৰ পিনা ভাওনা হৈছিল বুলি, তুমি মোক নামাতিলা হলো।
অ', মানে তেতিয়া কণ্টেকটেই কৰিব নোৱাৰিলোঁ মানে, মানে পাহৰি পালোঁ।
অ', পাহৰি থাকিলা নেকি, একো নাই মানে বহুত দিন কথা চথা নাপাতিলে, পাহৰিয়ে পোৱা হয়।
তোমালোকৰ ফালে ভাওনা পাতে নে?
আমাৰ পিনে ভাওনা, নাই পতা নাই, এইবাৰ। পাতিবহে নেকি, অ', পাতিলে কম দিয়া মই তোমাক। আহিবা।
অ', যাম বাৰু।
উম। এনে ভাওনা ফাৰ্ষ্টৰ দিনাখন চবৰে মানে হেৰিহে কৰাই ন, এ কোন কোন আহিব, ওলাব কোন কোন নাই। ছেকেণ্ডৰ দিনাহে মেইনটো হয়, নহয় জানো?
অ'।
অ'। উম। উম, এনে তোমাৰ মম' চম' খাই ভাল লাগে ন নাই?
হা হা হা?
তোমাৰ এনে ম'ম' চম' খাই ভাল লাগে নে নালাগে?
লাগে বাৰু ম'ম' খাওঁ, আমাৰ ইয়াত মানে দোকান আছে মই মানে সদায় যাওঁ ম'ম' খাব।
অ', সদায় যোৱা নেকি, কালি পৰা মইও যাম নহ'লে, একেলগে ম'ম' খাব যাম ন।
অ', অ', যাব পাৰি কণ্টেক্ট কৰি আছোঁ মই।
অ', কণ্টেক্ট কৰিবা। মানে ম'ম খাই পেলাই ভাল লাগে, আমাৰ এইখিনিতে দোকান দোকান এখন আছে, চবে সেইখনৰ পৰাই খাওঁ সেইখন দোকানত বহুত ধুনীয়া ম'মো বনায়।
অ অঁ।
বেলেগ দোকানৰ মানে ম'মটো ইমান ঠিক নালাগে অঁহ- তোমালোকৰ পিনৰখনতে যাম এবাৰ, তাৰপিছত তুমি আমাৰ পিনৰখনত আহিবা।
অ', -অ', যাম বাৰু।
উম। তোমাৰ এনে কোনটো ম'ম' খাই ভাল লাগে চিকেন ম'ম' নে ভেজ?
ভেজ চিকেন চিকেন চিকেন, চিকেন অ', - তোমাৰ?
মোৰ চিকেন মম' আৰু ফ্ৰাইড ম'ম'।
অঁহ।
মানে ম'ম' তুমি এনে এবাৰত কিমান ম'ম' খাব পাৰা এক প্লেট নে দুই প্লেট?
মই, চাৰি প্লেট মান খাই দি পাৰিম।
অঁহ', চাৰি প্লেট মান পাৰিবা নেকি?
উম, তুমি?
অঁহ', মই দুই প্লেট যেনে তেনে পাৰিম মানে হেৰি ম'ম' টো খালে মানে মানে পেটডাল জলদি ভৰা ভৰা লাগে।
ম'ম খালে মানে তো মাৰ, মানে সদায় খালে মানে শকত হৈ যাব ম'ম খালে।
অ', সদায় খালে শকত হৈ যায়, আৰু মানে তোমাৰ ফেটটো বেছি হৈ যায় ফেট বাঢ়ি যায়, আৰু এইবিলাক আনহে ল্থি ন সদায় খাব নালাগে তুমি মাজে সময়ে খোৱাটো বেলেগ কথা। কিন্তু আমিতো খাওঁৱে আৰু আমি নোৱাৰোৱে নিজৰ লুতৰা মুুখ খনক এ ৰখাবলে।
উম।
উম। সেইটো কাৰণে খাওঁ আৰু। উম। এনে ম'ম' চাওমিন এইবিলাক মানে বেছি খাব নালাগে আমাৰ মানে হেল্থৰ কাৰণে ভাল নহয়, এতিয়া তোমাৰ এইবিলাক বেছি খালে মানে পিম্পলচ্ ওলাই, তোমাৰ ফেচ বিলাক মানে যাৰ অইলি ফেচ হয় ই মানে অইল বেছি খাব নালাগে তাৰ মানে, ভেজটো এনে অইলি আৰু অইল, আহি যায় ন সেইটো কাৰণে।
উম, এনে তোমালোকৰ ফালে দুৰ্গা পূজা পাতে নাই?
হা হা, দুৰ্গা পূজা পাতে। তোমালোকৰ পিনে পাতে নে নাই?
নাই আমাৰ ফালে নাপাতে মানে অলপ দূৰত পাতে মানে তাতে চাব যাওঁ আৰু।
অঁহ', দূৰত পাতে নেকি?
তোমালোকৰ তাত মাতিবা আও মানে কণ্টেক্ট কৰিবা আৰু?
অ', মই তোমাক কম দিয়া দুৰ্গা পূজা পাতাৰ মই তোমাক দহ দিন মই তোমাক এমাহ আগতে কৈ থৈ দিম দিয়া।
অ', - অ', - অ', ঠিকে আছে বাৰু।
আহিব পাৰিবা অঁহ', আমাৰ দাদাহঁত আছে নহয় তুমি দাদাহঁতৰ লগত ঘূৰিব পাৰিবা চাব পাৰিবা ধুনীয়াকে।
অঁহ',।
এনে আমাৰ দাদাক তুমি চিনি পোৱা চাগে ন?
উম ন, নাপাও নেকি।
অ', নোপোৱা নেকি, নাই এবাৰ মানে মানে দাদাই তোমাৰ কথা কৈছিল তোমাক দেখা দেখা মানে চিনি পোৱা পোৱা লাগে বুলি।
অ, মানে দেখিলে গম পাম আৰু চিনি পাম মইয়ো বাৰু।
অঁ দেখিলে পাবা মানে এনেই পাহৰি পোৱা হয় ন। এইবিলাক অ অ।
চিনি মানে দেখিলে মানে গম পাম আৰু।
অ দেখিলে পাবা অঁ। মানে কথাবিলাক আজিকালি মানে এইটো জেনেৰেচনে মানে এতিয়া পোৱালি বিলাকে বেছি ষ্ট্ৰেছ লৈ আছে ন সেইটো কাৰণে মানে কথাবিলাক বহুত জল্দি জল্দি পাহৰা হয়।
অঁ সেইটো হয় বাৰু।
উম, দিয়া হ'ব ন ৰাখিছো।
অঁ অঁ মানে তুমি ফুৰিব গলে মানে কন্টেক কৰিবা।
অঁ মই তোমাক কম দিয়া ঠিক আছে।